হেল্ল'
আ হেল্ল'
কি খবৰ
খবৰ খবৰ খাতি ভালেই বাৰু মোৰ
আচ্ছা মোৰো ভালেই ঠিকে থাকে চলি আছে আৰু গৰমত
ই
বাহ উম সেইফালে কেনেকুৱা গৰম দিছে
গৰম নকবি আৰু পুৰা গৰম দিছে ইয়াত অ
অ অ আমাৰো এইফালে বৰষুণ দিছে নে নাই
বৰষুণতটো মৰ্নিং কে মানে ৰাতিপুৱা অলপ দিয়ে অলপ দি পিনি ফুৰা ৰ'দটো দিয়েগে মানে পাছত তেতিয়া বৰষুণতটো দিয়াৰ লাভেই নাই মানে ইমান গৰম নকৱা
এনেকুৱাই হৈ আছে ইয়াতো তোমাৰ ৰাতিপুৱা অকমান দিয়ে তাৰপিছত আকৌ বাৰটা মানত ৰ'দ ওলাব তাৰপিছত আকৌ তোমাৰ দুটা মানত বৰষুণ দিব তাৰপিছত আকৌ তোমাৰ তেনেকেই ৰ'দ ওলাব
অ ঘা উম
একচুৱেলি বৰষুণটো ৰাতি দিব লাগে শুৱা টাইমত তেতিয়া ঠাণ্ডা
দিনত এ এনে দিনত অ দিনত এতিয়া যা তাত যাবও নোৱাৰি তাই এনেই মানে বই
অ বহুত গৰম আৰু তোমাৰ বেছি বৰষুণটো দি দিলে আৰু বিছ
বেছি অ হয় যে বৰ্তমান এতিয়া কি কি কৰি আছে
বৰ্তমানতো এতিয়া মই বহি আছো বাৰু এই গৰম গৰমত ফেনৰ তলতে বহি আছো তলত পকাত তোমাৰ এইটো চাইডে একদম মানে হাৱা চাৱা একোৱে নাই
অ
গছ গছনি বিলাকো আছে হাৱা চাৱা দিয়াই নাই এনেই
অ গছৰ পাত সেতাও কিবা হোৱা নাই মানে পুৰা ইমান
অ বহুত গৰম দিছে যে গছ বিলাকেও মানে একদম শান্তি পোৱা নাই আৰু উশাহ চুশাহ লবলৈ আৰু আৰু বাকী খানা পিনা কেতিয়া খাব নো
আ খানা পিনা হ'ল বাৰু হোৱাটো
অ দেৰি হ'ব চাগে নহ
দেৰি অ মই মানে মোৰ খোৱাতো দেৰি হ'ব মানে খানা পিনাটো হ'ল, তোমাৰ?
কেনে? অ', মোৰো দেৰিয়ে হ'ব অ'।
আচ্ছা, উম।
তাৰ লগত খাম আৰু লাহে ধীৰে।
অ'।
পঢ়া শুনা কেনেকুৱা চলি আছে?
আহ, ইয়াতো ভালেই বাৰু।
উম।
কি কৈছে?
হা।
মোৰো ঠিকে ঠাকে চলি আছে বাৰু।
আচ্ছা।
তাৰপিছত তোমাৰ আজিকালিতো চাই আছা তোমাৰ আজিকালি পোৱালী বিলাক চচিয়েল মিডিয়াত কিমান ইউজ কৰে। কিমান কি কি কেচ হৈ গৈছে ন। আজিকালি পোৱালী বিলাকৰ একদম বৰবাদ হৈ গৈছে। মেইন কেছ সিহঁতৰ মানে গাইড পোৱা নাই না সেইটো কাৰণে এতিয়া উম। পেৰেন্টছ বিলাকতো চাব লাগিব ন পোৱালী বিলাকে কি কৰা নাই কি কৰি আছে না কি কৰা নাই মোবাইলত, যিহেতু আমিওটো ইউজ কৰো মোবাইল।
উম।
আমিতো বেয়া কামতটো ইউজ নকৰো।
হয়।
অ'।
পোৱা মানে আজিকালিতো সৰু সৰু ডাঙৰ মানে ল'ৰা ছোৱালীকেইটা কালি মোবাইল, মোবাইলতে মানে বিজি হৈয়ে থাকে সিহঁত।
অ'।
চাবা ভাত খোৱা টাইমতো মোবাইল লাগিব।
লাগিব।
মোবাইল লাগিয়ে থাকে মানে ইহঁতক একদম। আৰু ৰিচেণ্টলি তোমাৰ এটা কেছ এটা হল আজ-আজিতো আগতেটো ইণ্ডিয়াত হৈ আছিলে, আজিকালিতো তোমাৰ আছামত টো লাহে লাহে আহি গৈ আছে ৰেপ কেচ বিলাক, কিমান হৈ আছে। পিছলে চব চচিয়েল মিডিয়াত খালি আপলোডে কৰে মানে, একো মানে ভেলুয়ে নাই মানে অকণ কিবা এগে ল'ব লাগে অকণ হয় কি নহয়?
হয়।
সেইটোক চাই লও সেইটোক বেয়া হৈ আছে, সেইটোক চাই লও সেইটোয়েও বেয়া হৈ আছে। এতিয়া চবফালে চাব লাগিব তেতিয়াহে
নহলেতো গোটেই কেইটা বেয়া হৈয়ে যাব মানে চবফালে।
উম, মই মই ভাবিছো নহয়, আমি প্ৰটেস্ত এটা কৰো নেকি বুলি। তোমাৰ এইটো ওপৰতে লৈ মানে এক হাজাৰটা মানুহ মানে হৈ গৈছে। আৰু মানে পাঁচশটা মানুহ মান লাগে। তুমি গোট
অ, গোটাবতো পাৰিম বাৰু মই।
তুমি ষ্টেচ বা কৰ'বাত কিবাত- কিবা লগাই দিবা, তেতিয়াতো মানুহ হৈয়ে যাব। ক'ব গলে, অ, অ। তেনেকে কেইটামান মানুহ লৈ আমি এইটোৰ ওপৰত মানে হেৰি কৰিম। কাৰণ চোৱা এতিয়া আ আপকামিং জেনেৰেচনটো, আগৰ জেনেৰেচন টো মানুহ কি হ'ব, কি নহয়। সেইটোতো একো কবই নোৱাৰি। তেতিয়াতো মানুহ ডাইৰেক্ট কাটা কাটিয়ে হৈ যাব আৰু। হয় নে নহয়? যতেষ্ঠ, উম। মেইন কেছ না, তোমাৰ চচিয়েল মিডিয়াবোৰে আজিকালি বহুত বেয়া কৰি আছে মানে। এই বস্তুতটো দেখাই দিয়ে। আৰু একচুৱেলি এতিয়া সৰু- সৰু পোৱালী বিলাকেও চাই না। ত এইটো বস্তুতটো এতিয়াৰ পৰা মানে দেখাব নালাগিছিল। দেখালেও দেখাওক। মানে কিন্তু সেইটো জ্ঞানতটো দিব লাগে আকৌ। কিন্তু কিছুমানে আকৌ জ্ঞানো নিদিয়ে যে। আমি যেনেকে জ্ঞানটো পালো। আমাৰ যেনেকে মগজত আছে। আমি মোবাইলটো লৈছো ধৰি লোৱা, ভালো ভালৰ কাৰণেও লৈছো। বেয়া সেইকাৰণেও লৈছো এতিয়া। হয় নে নহয়? অ, দুইফালে আমি চাই লৈ মানে হেৰি কৰো না। দেখিছোঁ মানে বুজিয়ে নাপায়। উল্টাটোহে কৰে আৰু।
উম, হয়, আজিকালিতো বেছি চচিয়েল মিডিয়াত এইকেইটা মানে বেয়া, কিবা মানে তাতে মানে বেছিভাগ
অ। বেছিভাগ চলি আছে। অ, তোমাৰ আজিকালি ফেচবুকতো তুমি খুলিবা। এই চবেই আহি আছে নিউজ বিলাক ইনষ্টাগ্ৰামো খোলা তাৰপিছত এই চবে নিউজ আহি আছে আৰু। এনে কব কলে তোমাৰ, এইটো হোৱাটছএপতহে মানে, ষ্টেটাছত কোনোবাই লগালে তে এতিয়া আৰু গম পাই আৰু, হনেষ্ট নেট চাটতটো এই চবত নাহে বাৰু। প্ৰায় ভাগ মানে তোমাৰ এইটো ইনষ্টাগ্ৰাম আৰু ফেচবুক। ফেচবুকতো ডাইৰেক্ট অপেনলি দেখাই দিয়ে, এভৰিথিং।
উম।
এই ৰিচেন্টলি যে কেচটো যে হ'ল যে, ফেচবুকতে মানে মই চাইছিলো। তাৰপিছত আমি- আমি মানে গ্ৰুপ এটা আছে মানে। তাৰপিছত আমি ভাবিলো, যে তোমাক আজি কিন্তু মই এড কৰি দিম হা। তুমি এড এড হৈ যাবা। অ- অ। তাৰপিছত আমি মানে ভাবিছো, এইটো কৰিম বুলি। তাৰপিছত তুমিও পাঁচ পাঁচশটা মান মানুহ গোটোৱা দেই।
অ, নিশ্চয়।
অ, উম, গোটাই লৈ তাৰপিছত আমি তেতিয়া হেৰি কৰিম বুলি ভাবিছো, আৰু দহ দিন মানৰ পাছত এইটো একচনতটো ল'ব লাগিব, নহলে নহ'ব নহয়। উম। এতিয়া আৰু তো জেনেৰেচন বিলাক আহিয়ে আছে, এই তেতিয়া টাইমত কি নাই কি হৈ যাব আকৌ গৈ লৈ? চ'ব পোৱালি মানে বেয়া হৈ হৈ গৈ আছেঁ। ত' দিনে দিনে, এতিয়া তোমাৰ মতে কি কোৱা কি কৰিলে ভাল হব?
কি কৰিলো মানে? অ', টিমটোৰ কিবা অ কিবাৰ জৰিয়তে মানে কৰিব লাগিব আৰু যি কৰিব লাগে।
অঁ, তেনেকুৱাতো ভালেই বাৰু।
যি কৰি মানে কিবা বালক কৰিব লাগিব আৰু ৱালক কাম ওপৰতে‌ দি
অ', অ', অ',
যাতে অঁ, যাতে বেয়া পথত যোৱাটো কিবা কৰিব লাগিব আৰু।
অঁ, বেয়া ৰাস্তাটোত খালি নগ'লেই হ'ল ন। সেইটোৱে টো আৰু আজিকালি তোমাৰ পুলিচ বিলাকো ইমান তোমাৰ একচন নোলোৱা হৈছে জানা? কিবা এটা কেচ চাই অঁ। এটা কেছ চাই লৈ তোমাৰ তেনেকেই হেন্দেল কৰি লৈ থৈ দিয়ে মানে। আৰু ফেক নিউজ এটা ওলাই দিব যে, মাৰি দিলো ধেন কৰি দিলো, তেন কৰি দিলো।
উম।
উম, উম। তোমালোক সেইফালে কিবা কেছ টেচ আকৌ ওলাইছে নেকি, নাই ওলোৱা নহয়?
কেচ টেচ মানে, ওলাই পিনি কি অঁ, মানে কিবা হয় মানে, এনেকা চলি থাকে মানে।
উম, অঁ
ছচিয়েল মিডিয়াত তো আজিকালি কি নচ চলে আ চচিয়েল মিডিয়াত এইটো কবৰ মানে কিবা হৈয়ে থাকে।
হৈয়ে থাকে, অঁ সেইটোৱে ত' আৰু আ যিবিলাক বস্তুবোৰ না লুকাই থৈ দিয়ে জানা? মানে এইটো বস্তুটো খোল খুলি পেলাই বুজাব লাগে, তেতিয়া হে সৰু পিল সৰু পোৱালী বিলাকে বুজি পাব। তেতিয়াহে জানি বুজি অঁ এইটো বেয়া কাম হয়, মই নকৰো বোলো। এতিয়া যেনেকে আমি ডাঙৰ হৈ গৈছো, আমি বুজি পাওঁ। হৈ গৈছো মানে সৰুৰ পৰাই আৰু ধৰি লোৱা।
উম।
আগৰ টাইমত টো মোবাইল চোবাইল নাছিলেই, আমাৰ টাইমত। উম, এতিয়াহে তোমাৰ মোবাইল চোবাইল বা সৰু পোৱালী কেইটাই মানে ভাত চাত নে কিবাও হ' ইনে ফ্ৰী, ফ্ৰী টাইমতো চাবা তুমি মোবাইল লৈয়ে বহি থাকিব। অঁ, খালি মোবাইল। কৰ'বাত তুমি যোৱা, খালি চোৱা মোবাইলৰ কাৰণেই কান্দিব। আজিকালি, আম আমাৰ টাইমতটো কিমান খেলিছোঁ। ছো ন' বা
ম'বাইল কি বস্তু এতিয়া গ'মেই পোৱা নাছিলো।
গমেই পোৱা নাছিলো, কিমান খেলিছিলো। কাৰ্টুনেই হওঁক অঁ।
ধৰি লোৱা আ ল'ৰা ছোৱালী কেতাটো কেদাৰলে ভাত দি পিনি কালি ম'বাইল মোবাইলতে কিবা হয়, ফেমিলি বিজিয়ে হয় চাগে।
বিজিয়ে হৈ থাকে, আগৰ টাইমততো টিভিও ইমান দেখা নাছিল সেইবোৰ আজিকালিৰ পোৱালি বিলাকে টিভিও নেচায়, খালি মোবাইল খালি মোবাইল। উম, সেইটোয়ে মানে এইটো ইনচ জাষ্ট ইনষ্টা এই চব মানে ফেচবুকত ইনষ্টাগ্ৰামত মানে দি দিব লাগে আৰু সৰু পোৱালী বিলাকৰ কাৰণে। যেতিয়াৰ পৰা মানে দিব নালাগে হেন তেন। কিছুমান পোৱালী বোৰে নুবুজে না, তুমি এতিয়া চাই থাকিবা পোৱালি বিলাকে চাই থাকিব নহয় খোৱা টাইমত পটককে মোবাইলটো লৈ ল'বাচোন বাপৰে! এনেকুৱা দেখাব তোমাক খঙত মানে একদম। চব পোৱালবিলাক বৰবাদ হৈ আছে, আকৌ কিছুমান ভাল, আকৌ। কিছুমানৰ, ধৰি লোৱা, মা-পাপাহঁতে মানে, বুজাই দিয়ে আৰু খুলি লৈ যে, এনেকা এনেকা ন নকৰিবি, এনেকা বেয়া ৰাস্তা হয়, এইটো ভাল ৰাস্তা হয়।
উম।
কিছুমানে গাইড চাইড নাপায়, না তেনেকে, সেইটো কাৰণে বেয়া হৈ যায়। তেনেকে আৰু মিলাই-মিলি কৰিব লাগিব, মই বাৰু এক হাজাৰটা মানুহ মান গোটালো।
উম।
তুমিও গোটোৱা। সেইফালেতো আছেই মানুহ, ন? অহ', তুমিউ
ইয়াৰ পৰা, অ, পাই যাব বাৰু, ইমান মানুহ।
অঁহ পাঁচশ মান হৈ গ'লে, আৰামছে হৈ যাব আৰু বিন্দাছ।
আহ'।
তেতিয়া আৰু টেনচন নাই, আৰু। পাঁচশটা হ'লেই হ'ল আৰু।
হয়।
তেতিয়া মানে মানুহ বেছি থাকি তেতিয়া আমি চাপৰ্টোও বেছি পাব লাগিব না, চাপৰ্ট টো পালে তেতিয়া ধৰি লোৱা ভাল হ'ব তেতিয়া, এইটো একদম তেতিয়া পুলিচ-চুলিচ চব মানে আমাৰ চাপৰ্টতে থাকিব।
হয়।
অ, তেনেকে চাই লওঁ আগত কি হয়, কি নহয়, তাৰপিছত আমি হেণ্ডেল কৰিব লাগিব, ন?
হয়।
অঁ। ঠিকে আছে বাৰু, চাই লোৱা তেতিয়াহ'লে কি হয়, অঁ মই গ্ৰুপত গ্ৰুপত, মই তোমাক বাৰু এড কৰি দিম। তাৰপিছত তুমিও গোটাবা মানুহ চানুহ। অঁ অ, ঠিক আছে দিয়া হ'ব, গুড নাইট।
আচ্ছা, আচ্ছা, ঠিক আছে, গুড নাইট হা।
গুড নাইট, অঁ।